অ' হয়, হয়, হয়, নমস্কাৰ অ হেল্ল'। হেল্ল'। হয় হয় আপুনি শুনিছে নে মোৰ কথা হয় হয় শুনি পাইছো শুনি পাইছো। হয় হয় হয় শুনা পাইছো।
হয় হয়। হয় দাদা প্ৰথমতে আপোনাক মই আহ সেই আবি আমাৰ ভাল শুভেচ্ছা জনাইছো। হয়।
হয় হয়। অ', অ' মইতো খাদ্যটো মই খালোঁ ৰাতিৰ খাদ্যটো।
এতিয়া আপুনি খুুলিবও পাৰিছে।
হয় হয় মই শুনিছোঁ।
আহ আপোনাক মই প্ৰশ্ন সুধি বুলি ভাবিছো।
হয় হয় হয়।
হয় এতিয়া আমাৰ যি সেই চাকৰি আপুনিতো জানেই নিশ্চয়। চাকৰি বুলি কলে সেই চাকৰিৰ বাদে আমাৰ যিটো জীৱনত চবেইতো চাকৰি নাপায় নহয় জানো ছবেটো চাকৰি কৰি কিনে আহ নিজৰ জীৱনটো চলোৱা হোৱা নাই চলোৱা নাই। চ' চাকৰিৰ বাদেই আমাৰ যিটো হে বিজনেচ বুলি কওঁ বেপাৰ
হম।
চাকৰি আৰু বিজনেছৰ যিটো পাৰ্থক্য
হয় হয়।
সেইটো ইয়াৰ ওপৰত আপুনি অলপমান চমুকৈ কবলৈ পাৰিবনে
পাৰিম পাৰিম নিশ্চয় পাৰিম অ' ময়ো আপোনাৰ পোনপ্ৰথমতে মোৰ ম মৰম মোৰ যিটো মৰম পৰা আপোনাক মই মৰমেৰে মে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ যিটো প্ৰশ্ন মই এইটো প্ৰশ্নৰ ওপৰত মই এই দুই কথা ক'বলৈ লৈছোঁ। যে আপুনি কৈ আছে যে চাকৰি কৰা বা বিজনেছ হয় হয় আপুনি শুনি পাইছেনে আপুনি আপুনি শুনি পাইছেনে। হেল্লো।
অ। যিটো আমাৰ চাকৰি আৰু বিজনেছৰ কথা হয়নে। আপুনি শুনি পাইছেনে হয়', হয', চাকৰি অ', চাকৰি আৰু বিজনেছৰ পাৰ্থক
হয় ।